অ আহ। এনেই বিশ্বনাথ বঘৰ দি আছে তাই ক চাই নেকি এতিয়া
নাই কেতিয়াবাতে উঠিছো, চাহ খাই আছো।
আহ আহ।
উম এহতবোৰ কি কৰিছে?
এটা আছে তি বিষয় আছে, তাৰপিছত বাকী দুটা নাই। ত এই পিনে ওলাইগৈছে। অ।
অ।
আমাৰ গা বিষাইছে। অ এই কি কয় চাহে খাইছোঁ ৰহ।
কালি এটা মন্দিৰত গলো।
উম।
ইমান চিৰি উঠিব লগা হৈছে পুৰা পাহাৰ।
কাৰ লগত গলি?
ওপৰ ছোৱালী এজনী লগত।
ঠিকে আছো, ৰাতিপুৱা গৈছা নেকি না আবেলি?
নাই এনেই কৈছিলোঁ।
আওঁতে তাই আৰু সেই লৈ আহি সেইটো। স্কুটি লৈ আহিল। উ,
পিছফালে কোন এইটো। পিছপিনে কোন এইটো।
অ সৰুটো।
অ' অ কি কৰিছে?
কিবা কাগজ কতি আছেহি।
চাবি আৰু -আৰু কআৰু দি আছা কেচি
কওঁ ৰহ মই।
আৰু যাব আৰু হাত খান।
তাহাতৰ শিৱৰ -শিৱৰ ছালতটো উঠি গৈছিল এইবাৰ বোলে গোটা আঙুলিটো উঠি গৈছে।
চেছ। এইবাৰ বোলে এটা ঠাইত বোলে দুটা। টা আঙুলি গেল।
আৰু পেং পেঙাই ঠাকব খুব জালা দি কি ভাল পাইছে। হয় দেই বা কাৰো নওখ দে এনেকা দেখিলে ভয় লাগি যায় দে
যাবি না বিদ্যালয়ত
আহ যাব লাগিব
মোৰ আৰু কেইদিনমান পিছত ফোন আহেহে আৰু তাৰ পৰা সেই যে এইকাৰণে এতেন্দেন্স কম কাৰণ কৰিবও পাৰে কি ঠিক মানে হেৰি মোৰ লগৰ কেইটামান আগতে কৰিছিল। চিলটুৰ
ভুল দি দিবি নাম্বৰ উ
উম চিনি পায় আমাৰ
কেচটো টো বেয়া সেইকাৰণে চিনি পাই
নহলে আহ ন নিজৰ নাহে আৰু কি কাম বন নাই নেকি তৰ ঘৰত আহিবলে
অ নাই আমাৰ ইয়াৰে বালাজোৱা তাতেও সিহঁতৰ কাৰ ঘৰ ৰ কাৰোবাৰ ঘৰ সিহঁতৰ তো ঘৰৰ মানুহৰে ঘৰ সেইকাৰণে বেয়া
আগতে চিনাকি হলে অলপ বেয়া
সেইটোৱেটো যেটাৰ পৰা থকা কিতাবা আৰু হেৰি যায় খতি যায় প্ৰথমটো
অ মোৰো যাই মোৰতো যায়ে প্ৰায়ব কিন্তু এইকেইদিন ৰাতিপুৱা সোনকালে যোৱা কৰো মানে কি সতি হলে আৰু বহুত
কলেজ মই গ'লে নহতাত পোৱাকে যাওঁ নহ তাৰ পৰা থাকে ন নটা বাজব ধৰ দহ মিনিট মান আছে সিমান মান যাই পোৱাকে যাই পৱাকে। তাৰ
মইও সেনেকে যাওঁ বাছত ইমান হেৰিলাই না দেৰি হয় ৰখি ৰখি ৰখি ফিৰ স যাই ন হে তেও
তেওঁ কাষতে
অঁ কাষতে ভাল
উম
ন কি ইমান টেনচন নাই পুতুকে য পাৰি
মই এটা চকলেট খোৱাৰ পাছত তোৰ চকলেটটো খুলবি
অঁ অঁ দে ঘৰতে অঁ খুলিম
তাতে ৰদ দিছে না।
আছে ৰ গৰম ভিৰতৰ। ইমান এটা অনুভৱ নহয় বাহিৰত আছে।।
এনাই বতৰতটো ঠাণ্ডা হৈ আছে।।
ন অলপ।। অলপ ৰ'দ আছে ইমান নাই,, উম।। কিবা কাম কৰিছা?
নাই কৰা। বিচনাতে আছো শুই আছো।
হয়। কিহৰ বা মাক
আঁহ আৰু বাবুৰ সি কৰি আছে অঁ
ঠিকেই আছো। মই কি ঘৰৰ মানুহ আছে ন নাই।
ব
উম ঘৰৰ মানুহ
হেল্ল',
ঘৰৰ মানুহ আছে
অঁ আছে আছে।
অঁ,
পখিলা নাই ৰ,
আহ কত গৈছে।
উম পখিলা ডাঙৰ বায়েকহতৰ। তাই ঘৰত গৈছে।
অঁ তইহে কেতিয়াবাচোন গৈছ ন অহা নাইএতিয়ালকৈ।
নাই আজিকেইদিনমান আগতে গৈছে এসপ্তাহ মান হল
কোন কোন কাৰ কথা কৈছা
ঘৰৰ পখিলা আমাৰ
চবতকে অ সেই ন অ তাকে দু পইছা তু সিটো গম পাইছো
ইমান শান্তি ঘৰতো জানানা।
অহ, ঠিকে আছে।
উম বহুত শান্তি। বুজিছা
আজি কবাত যাবি নেকি আবেলি?
নাযাও কিয়?
এনে সুধছো।
অহ, মোক যেনেকে সুধচা মই যেন তাক সেয়া থাকো।
হে হা - হা - হা আৰু এটা থাকলিতো কথাই নাছিল। পিছৰ লেকি পখিল আৰু। পখিলাই আকাশত গলি। এতে আহি যাবি বতৰটো ভালহে। পিছত মা আৰু কলি হল কাৰণ ঘৰত।
উম যাম ৰহ
থাক ইয়াতে পৰভো পাৰিবি ভালকে।
সেটোৱে তুই বা কিমান বা আৰু নম্বৰ আহে। ভাবা মতে যদি আহে পৰীক্ষাত তেতিয়াহলি ত এতে নপঢ়ো এনেও পঢ়ব ইচ্ছা নাই মোৰ এতে প্ৰাইভেট স্কুলত পঢ়বি প্ৰাইভেট।
অহ কি কয় ই কি কয়?
প্ৰাইভেট স্কুলত পঢ়বি।
বাপৰে ইমান জানে।
ই জানবি ইয়া আমাৰ ঘৰৰ এইটো কি বুলি কয় বুঢ়া মানুহ একদম চব জানে। এ ৰহ চোন অলমান।
চোৰ। ৰৈ আছো- ৰৈ আছো তেনেকে নাযাবি ৰৈ ৰৈ বিনালে উ এএ আহ সেনেকে গুচি নাযাবি কাটা যাব
এ বহুত মানে ই দিগদাৰ দি আছে সেইকাৰণে
কি কৰিছে তে তাত হে লগা নাই তই কিয়া চাই থাকিব
উ ন বেয়া ৰাজনীতি কৰিব যাব নহ'লে বা সেয়ে লগাই থৈ দিলো হয় এ সেই হৈছে ৰংটোও গৈছে কিবা মানে একো গম নাপ পায় ক'লা হৈ থাকে স্কিণখন
এইটো ম কিহৰ কাৰণে কবা মাৰি দিছিল নেকি
নাই নাই নাই তাতে নিজে নিজে হৈছে কালাৰটো গুচি যায় টো
কি বা
লে এতিয়া যোৱাকালি যোৱাৰ কথা আছিল কিন্তু নাছিল নে আমাৰ ডাঙৰটো ঘৰত নাছিল ত সেইকাৰণে আৰু ঘ মানুহ আহিছিল ঘৰত অহ তাই সেনেকা যোৱাই নাই আজি দিব যাব চাগে গধূলি
এইটো নহ'লে আৰু দিগদাৰ লাগে না ঘৰত
চৰিব
উম।
তই যি, তই যি দিলি যি ইস্তৰিটো সেইট
কি দিছিলো?
এ চচমাৰী পিন্ধা, একো দেখা নাপা।
অঁ হোমহ
অঁ চেমে হৈ গৈছে।
উম সিপিনে কথা পাতিছে নে কিবা?
নাই নাই নাই। নাই পাতা।
বা আৰু শকত হৈছে জানা
কি ক?
অ কি পাব এনে আবেলি আবেলি, এতিয়া আমাৰ ইয়াতে খোজ কাঢ়ি থাকে হা। কিবা খোজকাঢ়ে তাই তাইহে জানে দেই আৰু উল্টা ফুলছেহে
হে ভগৱান।
উম ৰ এবাৰ মই কৰি আছো, ৰ।
উম দে।
উম